আজলি
আপুনি মোক কব নালাগে দিয়া তুমিয়ে কবা এ বাপৰে এ কি কৰি বাৰু ইমান গৰম পৰিছে নহয় থাকিব অ শান্তি লাগা হৈছে কি কৰিলে মানে আজি আকৌ
অহ এদিন যদি অকমান কমকে গৰম দিয়ে এদিন আক ক অকণ বেছি
মানে কি কৈছে জানা ৰাতিপুৱা সাতটা মান বজাতে কাৰেণ্টটো কাটি থলে তাৰ পিছত ন ফোন কৰিছো লাইনমেনক তাৰছত ৰিচিভ কৰা নাই আকৌ মেছেজ কৰিছো মেছেজ কৰিলো বাৰু ঠিকে আছে দিলে দিয়াৰ পিছত যিহে দিছে তাতকৈ নিদিয়াই ভালছিল ভল্টেজো নাই মটৰেও নাত কৰা নাই ফ্ৰিজো কাম নকৰে ফেনো নচলে একদম মাঠা বেয়া হৈ গৈছে
আৰু আজিকালি মানে আপোনাৰ কি হৈছে একে ৰাতিপুৱাৰ পৰাই গৰম হয় পাঁচটা ছ চাৰিটা বজাৰ পৰাই গৰম মানে এটা গপ গোপ গোপনি ভাৱ আহি যায় আৰু
আৰু ইমান গৰম কেনেকে থাক বহুত তেনেকুৱা আকৌ তাতে কাৰেণ্টটো নাই গৰম কেনেকুৱা মানে দিগদাৰ আৰু
হয় হয় বহুত দিগদাৰ মানে এই গৰমত কাৰেণ্টটো লাগেই মানে যিমান কম বেছি পৰিমণে হলেও
হয় আজি মানে তেওঁ অলপ বাহিৰত ব বতাহ আছে এনে যে বাকী কেইদিন
আজি অলপ গৰমটো কম আমাৰ ফালেও
আমাৰ ফালে আছে বাৰু কিন্তু তে হিচাপত মানে ব
উম উম সেয়া আমাৰ ফালেও একে আজি মানে অলপ আগৰ কালিতকে গৰমটো বহুত
উম উম ইমান গৰম পৰিছে মানে থাকিব নোৱাৰা হৈছো
হয় দিয়ক হয় হয় ঠাণ্ডা দিনটোত মানে এইবিলাক ইমান চিন্তা নাই ঠাণ্ডা দিনটোত যিয়ে নহওক গৰমতটো বেমাৰ আজাৰৰ কাৰণে
তাকেই আৰু ওলাবও নোৱাৰি অলপ বেমাৰ অলপ কিবা এটা হ'লেই বেমাৰ আহি যায় কৰ'বাত গ'লা তাৰপিছত কিবা ধূলি বালিয়ে সোমাল না নাকত
আৰু বিশেষকে পানীৰ পৰা হয় কাৰণ এই গৰমত বেছিকে পানীৰ লগতে আমি জড়িত হোৱা যাৰ পানীত ঠাণ্ডা লাগে কিন্তু মানে বেছিভাগ বেমাৰ পানীৰ পৰাই হয় কাৰণ পানীতো আমি কি থাকে কি নাথাকে আমি দেখা নাপাওঁ ন বেক্টেৰিয়া বিলাক
বিশেষকৈ আমি ঠাণ্ডা পানী খাওঁ হয় কিন্তু উতলাই খাব লাগে চব পানী বুজিচানে আমি আক আমি আক খাব নোৱাৰো যে ডাৰেক গৈ পেলাই ঠান কিন্তু মানে আমি যদি চব খিনি উতলাই খাওঁ, সেইকাৰণে বীজাণু তেতিয়া নাথাকে আৰু তাত। উ মানে অ উতলাই পেলাই ঠাণ্ডা কৰি নহলে তাৰপিছত আকৌ ফিল্টাৰ কৰি তেনেকে খাব পাৰি কিন্তু আমাৰ আক ধৈৰ্য নাই আহি পেলাই ঠাণ্ডাক কে ফ্ৰিজৰ পৰা খাই লও ফ্ৰিজৰ বস্তুও ইমান ভাল নহয় গম পাইছা নে আমি মুখৰ কাৰণে ফ্ৰিজৰ পানী খোৱাও ইমান ভাল নহয় নহয় যিমান আমি খাই থাকো আমাক আইচৰ বস্তু হে লাগে খাব কাৰণে
হয় মানে কি কি হৈছে গৰমটোৰ কাৰণে মানে মানুহবিলাক বেমাৰত বেছিকে পৰিছে বিভ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে দিয়কচোন ছালৰো বেমাৰ হৈছে এই গৰমতে
এইখিনি সময়ত দিচেণ্টি বহ
অহ হয় হয় ডিচেণ্টেৰি বহুত হয় মানে যি টি খাই দিয়া যায় এতিয়া ধৰি লওঁক আমে আম কেঁচা আম
উম উম ব সেইকাৰণে মানে বি বিশেষকৈ দি চবখিনি খোৱা যায় ন আৰু এই গৰমত মছলা বস্তুটো হজম নহয় আমাৰ
সচাঁকে মছলাটো মানে পুৰা এৰায়ে চলিব লাগে কাৰণ মছলাটোৱে আমাৰ বহুত ক্ষতি কৰে কাৰণ এই গৰমত আমাৰ হজমটো ইমানকে নহয় ন সেইকাৰণে মানে আমাৰ ডিচেন্টেৰীটো বেছিকে হয় গৰমত
হয় আকৌ দিচেন্টেৰী আৰু দিচেন্টেৰী কাৰণে বিশেষকৈ আমি হেৰি অ মানে অ আৰ এছ যে এই যিটো বিছ টকীয়া পেকেট সেইটো খুব খাই থাকিব লাগে নহলে আমাক পানীৰো অভাৱ হৈ যায় ন দিচেন্টি কাৰণে
আজিকালি মানে বিভিন্ন ধৰণৰ পোৱা যায় ন এনেকে ঘৰত এইটো বনাব পাৰি কাৰণ আজিকালিতো পুৰা ক'ল্ড ড্ৰিংকছ বিলাকো ঘৰতে বনাব পাৰি। মানে ঘৰৰ নিচিনাকে আৰু যিমান পাৰি এইবিলাক ফল মূলৰ ফল মূল দি এটা ডিটক্স ৱাটাৰ টাইপ বনাই পেলাই খাব লাগে মানুহে।
উম সেইখিনি খাব উ খাব লাগে। হেৰিত মানে শৰীৰটোৱে ঠাণ্ডা তোমাৰ এতিয়া কাছৰ বঢ়াই মানিলা তাতে তোমাৰ যিখিনি ভেজিটবল আছে মানে এইবোৰ নেমু টেঙা সেইবোৰ কাটি কাটি পেলাই তুমি তাত ভৰাই পেলাই। সেইখিনিকে তুমি গোটেই দিনটো কৰাই।
হয় এতিয়া বাহিৰ বস্তু এটা খলে হেটো টাইমত আমাৰ শৰীৰৰটো অলপ ফেইছ থৈ থাকিব কিন্তু অলপ তাইম পিছত সেই ফ্ৰছে নেছ নাথাকিব। কিন্তু ঘৰৰ বস্তুতটো খালে মানে মনটোয়ে ভাল লি থাকিব বা ভিতৰতো ফ্ৰেছ হৈ থাকিব বা আমাৰ অপকাৰো নকৰে তেতিয়া। অপকাৰো নহয়, কাৰণ ঘৰুৱা কোনো ধৰণৰ সাৰ চাৰ প্ৰয়োগ নকৰাকে বা ফল মূল খোৱা যাব ন।
উম আমি এতিয়া গৰম দিনত ঘৰতে যিমান পাৰোঁ। সেইখিনি ঘৰতে খাব লাগে বাহিৰা বস্তু খোৱাতকৈ বুজি আৰু বিশেষকৈ আমি কৰবাত ফুৰিব গলোঁ ফুৰিব গ'লে বাহিৰৰ ৰেষ্টুৰেণ্ট চেষ্টুৰেন্ট
অ যিমান পাৰি ঘৰতে বনাই কৰি নিব লাগে।
যেনেকে কণী এ বইল বা চব্জি জব্জি কৰে নক ঘৰুৱা বস্তু দি বনাই পেলাই তাতে খাব পাৰি কৈ তাত।
হয়।
নেমু চৰ্বতকে লৈ গলো হয় নে নহয়।
সেইটোয়ে মানুহে মানে যিমান পাৰি আজিকালি বাহিৰা বস্তু ফাষ্ট ফুড এইবোৰ ভইডে কৰিব লাগে মানে এৰায়ে চলিব লাগে কিয়নো মানে কি হয়, ইমান গৰমত মানে আমাৰ পাচনদণ্ডটোৱে এইবিলাক হজমো কৰিব নোৱাৰে ন।
উম উম আৰু বিশেষকৈ জানানে পাথৰবোৰ বহুত হয় আমাৰ বৰমা এজনীৰ ওচৰ- উম। বৰমায়ে তাৰপিছত সেই কি হ'ল মানে এ অলপ অলপ বিষ হৈ আছিল। তাৰপিছত থাকিব নোৱাৰা হ'ল। নহয় তেতিয়া কিয় হয় মানে কি হয় ভাত খোৱাটো মানে সময় নাই। যেতিয়াই তেতিয়া মানে দে একো খাব নোৱাৰ। তাৰপিছত কি হ'ল উ বিষালে দক ডক্টৰক দেখোৱালে ডক্টৰে অপাৰেচন কৰিব লগে বুলি কলে থাকিব নোৱাৰে কান্দা কোতাত তাৰ পিছত সেই হুমি দেখ- এতিয়া হুমিতো জাই নহয় দেৰি হয় আৰু।
অ সেইয়াই সেইয়াই হয় দিয়ক।
তম সমিয়তো দেৰি হয়।
অ মানে কি হয় এতিয়া এল এ এলোপেটিকস টো কৰাতকে হোমিঅ কাম হয় কিন্তু মানে মানুহে ভাবে হুমিয় এইটো পতককে নহয় যে।
অম
হুমিয়টে মানে লাহে লাহে লাহে লাহে কৰি একেবাৰে নাইকিয়া কৰি দিয়ে বেমাৰটো কিন্তু এল'বেটিকছে অলপ দিনৰ কাৰণে বেমাৰটো জমাই থৈ দিয়ে। সেইটোৱে অ সেইটোয়ে আমাৰো একেই চবৰে এক- একেই হয় কাৰণ আমাৰ ধৈৰ্য নাই আমাক সোনকালে বেমাৰটো ঠিক হ'ব লাগে।
তাকেই আমাৰ সেইটোয়ে আৰু হুমিয়টো কৰিলে মোৰ মানে ভাল লাগে। কিন্তু মানে মই কি কওঁ এল'পেথিক কৰি ভাল পাওঁ, কিয় হুমিয়টো যে জল্দি জল্দি শেষ নহয়।
অ সেইটোৱেই আৰু হুমিয়ত যে খৰচো বেছি আপোনাৰ হুমিয় বিলাক মানে খৰচো বহুত হয় মানে এল'পেটিকছত হয়, নহয় নহয় বহুত দাম আছে কিন্তু মানে আপোনাৰ হুমিয়ত মানে লাহে লাহে লাহে লাহে কৰোতে বহুত খৰচ হৈ যায়গে। আৰু চাব জানিলেতো তেনেকুৱাই ন হোমিয়ত টোত অলপ খৰচটো অলপ বেছিও হয়। আচলতে আমি মানে কোনটো পৰাপক্ষ সোমোৱে কৰিব লাগে যাতে আমাৰ মানে শৰীৰটো ভালে থাকক কাৰণ এন'বেটিকছ যে অলপ দিনৰ কাৰণেহে মানে আপোনাৰ জমাই ৰাখে।
আৰু হুমিয়ই ছাইড ইফেক্ট নকৰে, কিন্তু এল'পেথিকে চাইড ইফেক্ট কৰে। তুমি তুমি চাবা এতিয়া তুমি বিষ এটা হ'ল। ঘচ ঘপককে তুমি বিষৰ টেবলেট এটা খাই দিলা। সে
হয়, হয়।
এনেকে তুমি প্ৰত্যেকবাৰে যেতিয়া বেমাৰ হ'ব তুমি সেইটো খাই থাকিবা। খাই তাকিছত কিডনীত, কিডনীত এফেক্ট কৰিব। আমাৰ ওচৰে তেনেকুৱা মানুহৰ হৈছে কিহৰ তোমাৰ বিষ বেমাৰ আছিল। বিষ বেপাৰত ডক্টৰৰ চিকিৎসা কৰিছে। ভাল নাপায়, উল্টা-পুল্টা ডক্টৰৰ চিকিৎসা কৰি দিলে। মানে ইজন ডক্তৰে পায় একে বেলেগ টেবলেট দিয়ে। সেইবোৰ খাই দিয়ে। তাৰ পিছত আকৌ বেলেগ এজনত যায়, সেইজনে বেলেগ ম মেডিচিন দিয়ে সেইবোৰ খাই দিয়ে। তাৰ পিছত কি হল লাহে লাহে কিডনী দুইটাই বিকল হৈ থাকিল। তাৰপিছত ঢুকাই থাকিলে আৰু তেনেকুৱা আৰু সেয়ে মানে তাৰপিছত বেছি দিন নক অকল উম হাতীৰ হাজবেণ্ডটো ঢুকাই থাকিল এবছৰ মানৰ পিছতে। চিন্তাতে বহুত ভাল পাই মানে ভাল আৰু দুই
অ সেয়াই। বহুত মানে কি হয় এতিয়া মানে আমি ঘপককে কিবা এটা বেমাৰ হলে ডক্তৰক নেদেখুৱাকে খাবই নালাগে আৰু বিষৰ টেবলেটো পৰা প পক্ষত এৰাই চলিব লাগে। কাৰণ সেইটোৱে আমাৰ গোটেই ডাইৰেক্ট গৈ পেলাই কিডনীত মানে প্ৰভাৱ পেলায়।
উ, উ।
মানুহে ভাবে পে পেইন হৈ আছে, পেইন কিলাৰ এটা খাই দিও ভাল হ'ব। কিন্তু সেইটো নহয় আচলতে। খাব নালাগে। যিমান পাৰি আজি আজি-কালি মানুহেটো মূৰৰ বিষ হলেও টেবলেট খায়। কিন্তু সেইটোও খাব নালাগে। যিমান পাৰে টেব্ৰেট পৰাপক্ষত এৰাই চলিব লাগে কাৰণ আমাৰ এটা শৰীৰটোৰ মানে এনি টাইম যেতিয়া ঔষধ এটা প্ৰভাৱ পৰিয়ে থাকিব। ঔষধ ঔ তেতিয়াতো শৰীৰটো এটা বিকল হৈ যায় ন?
উম উম হয় হয় এক ঠিকেই কৈছা।
মানুহে মানে একদম পুৰাপক্ষত এইবিলাক এৰায়ে চলিব লাগে। আৰু পৰাপক্ষতটো চেক- আপ কৰিয়ে থাকিব লাগে, হয় নে?
উ-উ হয় আৰু পৰাপক্ষত চেক আপ কৰিবই লাগে এবাৰ হ'লে হয় নে? ডক্তৰ কি হৈছে, কি না গোটেই শৰীৰটো চিকিৎসা মানে চেক আপ কৰাৰ পিছত গম পোৱা যায়।
অ, কাৰণ আজি-কালিতো সৰু সৰু বেমাৰবোৰে লাষ্টত ডাঙৰ ৰূপ লয়গে।
লয় আকৌ। এতিয়া তোমাৰ ভাবাচোন এ পাথৰ হোৱা, এম এ আজিৰ পৰা যোৱাৰ দছ বছৰ মানৰ আগত নেকি চাগে। তেতিয়া ইমান মানে হস্পিতেলৰ সেই ব্যৱস্থাটো নাছিলে। মানে দিচতিকৰ মানে মেডিকেল নহয় আৰু হস্পিটেলযৰ তেনেকোৱা গ'ল্ড ব্লাডাৰ পাথৰৰ মানে হেৰি ক। তেওঁলোকে নাজানো কি কৰিলে ডক্টৰে। তাৰ পিছত লাহে লাহে কে জাৰ হৈ গ'লগৈ।
আৰু আজি-কালি কেঞ্চাৰ বেমাৰতো আপোনাৰ প্ৰথমতে ধৰা নপৰে। লাষ্ট ততহে ধৰা পৰেগৈ আৰু যেতিয়া ধৰা পৰে মানুহজন মৃত্যু মুখত মানে মৃত
হে আৰু নোকোৱাকে আহে গম পাইছ
হয় দিয়ক। আটাইতকৈ ভয়ালক ভয়ানক বেমাৰ।
তাকেই।
মানুহে মানে যিমান পাৰে নিজ নিজকে অকমান মানে ভাল চাইডত ৰাখিব লাগে, যাতে এইবিলাকৰ পৰা অলপ হাত সাৰি থাকিব পাৰে। মানে বেমাৰটো ঘপককে হয় ন। কাকো কৈ নাহে। তথাপিও যিমান পাৰে। অ, সেইটোৱে। সচেতন সচেতনাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি কিমান সচেতন হৈ আছো। তও
নহয় যিবোৰ বস্তুৱে ক্ষতি কৰে এতিয়া তোমাৰ অলপ বিষ হ'লে বিষ টো যদি সহ্য কৰিব পাৰা সেই বিষৰ টেবলেট টো খাব দৰকাৰ নাই হয়নে যদি থাকিব থাকিব নোৱাৰা হয় তেতিয়া বিষৰ টেবলেট খাব লাগে এনে আৰু অলপ সেইটো নহয় অলপ বিষ হলে বোলে ধৈৰ্য্য ধৰি আছো কিন্তু যেতিয়া বহুত বিষ হ'ব তেতিয়াতো খাবই লাগিব থাকিব থাকিব নোৱাৰিলে কিন্তু সেই অলপ বিষ হলে খাই দিয়ে সেই তেতিয়াই মানে কিবা মানে গোটে শৰীৰটো ক্ষতি কৰে কিডনী যাব কিবা যিকোনো বেমাৰ হ'ব
মানুহে পৰাপক্ষত মানে যিমানেই মানে বেছি বিষ হলে সেইটো বেলেগ কথা কিন্তু কম বিষত মানুহে এৰায়ে চলিব লাগে
কিন্তু সেয়া আৰু বহুত মানুহে বুজি
নাপায় নাপায় কেতিয়াবা হয়তো আমিও কৰো তেনেকুৱা বিষৰ পৰা সোনকালে পৰিত্ৰাণ পাবলে
এ মই ইমান বিষৰ টেবলেট টো ভাল নাপাওঁ ভয় লাগে উম বিষৰ টেবলেতটো ভয় লাগে সেইকাৰণে মানে হেৰি কৰো আৰু যেন ধৈৰ্য্য যদি ধৰি থাকিব পাৰো তেতিয়া মানে নাখাও আৰু যদি ধৈৰ্য্য ধৰিব নোৱাৰো তেতিয়ানো খাবই লাগিব নহয় জা
লাগিব লাগিব
তাৰনে
উম বাৰু ঠিকে আছে দিয়ক আকৌ নি কথা পাতিম দিয়ক অ অ ঠিক আছে অ আপোনাৰ আপোনাৰ লগতো বাই বাই
উম মা